হেল্ল'
অ আপুনি শুনিছে
অ শুনি আছো শুনি আছো বৰ্তমান ভালে শুনিলো।
অ আচ্ছা ঠিক আছে ঠিক আছে।
উম দে দে দে
ভাল লাগিলে আপোনাৰ খল অফ হৈ গ'ল না
নাই এ নাই হোৱা বৰ্তমান হোৱা নাই।
অ আচ্ছা ঠিক আছে ঠিক আছে
খন্তেক পিছত কৰিম মানে আৰু বেছি গৰম বৰ্তমান। গৰমৰ কাৰণে ৰ'দৰ তাপত মানে ঘৰৰ ভিতৰত সোমাবই নোৱাৰা হৈ আছে।
হয় হয় কেনেকুৱা এইপিনে বৰষুণ আছে নে নাই কেনেকুৱা
নাই বৰ্তমান বৰষুণ নাই ৰ'দ দিছে তথাপিও অলপ ডাৱৰীয়া হৈ আছে। তথাপিও অলপ ডাৱৰীয়া হৈছে ৰ'দৰ তাপো তথাপিও কম নহয় দেই অলপ বেছি আছে ৰ'দৰ তাপ
উ ইয়াতেতো বহুত বেছি গৰম থাকিবই নোৱাৰে বহুত বেছি গৰম পৰিছে আজি
গছৰ চাহত অলপ মজা কৰি বহি আছো।
আচ্ছা ঠিক আছে ত' তেনেহলে আজি আমি এটা বিশেষ মানে এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম ন।
দে হ'ব দে হ'ব দে অ
তেনেহলে আজি এই সময়ত আজি আমি কি বুলি কয় আহ আমাৰ মানে এটা পৰিয়াল না আমি পৰিয়ালৰ ওপৰত কথা পাতিম যে মানে মানে আমাৰ এটা পৰিয়াল পৰিয়াল বুলি কলেতো যেনিবা আমি জানো মানে আমাৰ পৰিয়ালটো কেনেকা চলাব লাগে আৰু পৰিয়ালৰ পৰিপাটি বা পৰিয়ালৰ আচাৰ ব্যৱহাৰ কেনেকা হ'ব লাগে ইয়াৰ ওপতে আজি আমি অলপ কথা পাতিম চ' সাধাৰণতে মানে আমি পৰিয়াল পৰিয়াল বুলি আমি যেতিয়া কও এতিয়া পৰিয়াল পৰিয়াল বুলি ক'লে তাতে এজন ব্যক্তি নাথাকে। তাতে হয়তো চাৰি পাঁচজন ছয় জন এনেকা মানে ডিউটি থাকিবও তাতে হয়তো মা দেউতা থাকে থব বা ল'ৰা ছোৱালী থাকিব না। যাক লৈ কেনে নেকি আমি ত পৰিয়াল বুলি কিনে আমি ক'ব পাৰো আৰু। চ সি হে যেনে বা আজি আমাৰ বহুত কিছুমান পৰিয়াল বিলাকত আমি দেখা পাও সদায় অশান্তি সদায় হাল্লা সদায় মানে হাই কাজিয়া পেচাল মানে এনেকোৱা হৈ থা ত যেনিবা আমি এটা শান্তিময় পৰিয়াল কৰিবলৈ হলে বা আমি ভাল যদি শান্তিৰ পৰিৱেশ আমাৰ পৰিয়ালত যদি আনিব লাগে তেনে আমি যেনিবা কি কৰিব লাগিব ইয়াৰ ওপৰত যেনিবা আপুনি অলপ কিব বা ক'ব পাৰিব নেকি যেনিবা আমি কেনেকা ভালকে আমাৰ পৰিয়ালত আমি কেনেকোৱা ভাল শান্তিৰে থাকিব পাৰিম যেনিবা যি পৰিয়াল বিলাকৰ নিকি যেনিবা ইমান যি হাই কাজিয়া সদায় যি মানে হয় কিহৰ কাৰণত হয় তেনেকুৱো হাই কাজিয়াবিলাক কিয় হয়। বা আৰু যেনিবা আমি সি হাই কাজিয়াৰ পৰা আতৰি কিনে আমি কেনেকোৱা এটা ভাল শান্তিৰ পৰিয়াল যি কেনেকোৱা কৰিব পাৰিম ইয়াৰ ওপৰত আপুনি যেনিবা অলপ কব পাৰিব নেকি
হয় হয় হ'ব হ'ব হ'ব ক'ব পাৰিম দিয়া
আচ্ছা।
বৰ্তমানতো আমি দেখিবলৈ পাও যে বহুতো তেনেকা পৰিয়াল বিলাক যাতে কি কয় তেনেকোৱা কাজিয়া পেচাল তেনেকোৱা কি কব। আৰু কাজিয়াতো আমি বহুত দেখিবলৈ পাও
হয়
উম আৰু মই ভাবো এই এটা পৰিয়ালত অশান্তিৰ জন্ম হোৱাৰ প্ৰধান কাৰণ হৈছে অবৈধতা আৰু মিলন নো হোৱা নম্ৰতা এটা নোহোৱাৰ কাৰণে মই এটা পৰিয়ালত এটা অশান্তি আৰু কাজিয়া পেচালটো হয় বুলি মই ভাবো কাৰণ পৰিয়ালত বহুতো তেনেকোৱা থাকেও হয় ন নহয় আপুনি কৈ গ'ল মানে পিতৃ মাতৃ থাকিব ককা আইতা থাকিব সন্তান বিলাক থাকিব হয় নে নহয় যদি তেওঁবিলাকৰ মনত তেওঁবিলাকৰ মাজত যদি নম্ৰ হব পাৰে আৰু তেওঁবিলাকৰ মাজত যদি কিছুমান বুজা বুজি যদি নিজকে নম্ৰ কৰিব পাৰে নিজকে সৰু কৰিব পাৰে তেতিয়াহে মানে এটা কি কব শান্তিটো আহিব এটা পৰিয়ালত এটা পৰিয়ালৰ শান্তি গঢ়ি তুলিবলৈ শান্তিটো আনিবলৈ কাৰণে বুজা বুজি মানে থাকিব লাগিব আৰু নম্ৰতাতো থাকিব লাগিব লগত হয় নহয় হোৱাৰ লগতে
হয়
যদি শান্তিটো যদি আমাক লাগে ই কিছুমান আমি বহুতো দেখিবলৈ পাওঁ যে কাৰোবাৰ ঘৰ গলে মানে দেখিবলৈ পাওঁ কিছুমান উত্তৰ দিয়াত মানে নম্ৰতা নাই কিছুমান মানে কিছুমানৰ পৰিয়ালত বাধ্য হ'ব নোৱাৰাৰ কাৰণেও অশান্তি হয়।
হয়।
কিছুমানৰ পৰি পৰিয়ালত আমি দেখোঁ যে কিছুমান তেনেকুৱা নিচা দ্ৰব্য সেৱন কৰাৰ যুগ দিও আৰু কিছুমান পৰিয়ালৰ আমি দেখিবলৈ পাওঁ যে আনে যিটো কৰিলে মানে বেয়া পায় এইটো কৰাৰ কাৰণেও মানে অশান্তিটো আহে এটা পৰিয়ালত
আৰু ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে শান্তি অহা নোহাটো
হয়
আমি দেখিবলৈ পাওঁ যে কথাত আছে যে আনি যেনেকৈ মোক ব্যৱহাৰ কৰিলে ভাল লাগে তেনেকৈ মইয়ো আনো ব্যৱহাৰ কৰাটো মোৰ মানে দায়িত্ব হয় নে নহয় এই সকলোবোৰ কি হৈ গৈছে আমাৰ জীৱনত আৰু আমাৰ ঘৰবিলাকত আমাৰ পৰিয়ালত নাইকিয়া হৈ গৈছে নিজৰ যি ইচ্ছা নিজৰ ভাৱনা নিজৰ খং আৰু নিজৰ ৰাগটো ধৰি নৰখা সেইবিলাকৰ বিষয়তো ঘৰুবিলাকত পৰিয়ালৰ এটা অশান্তিৰ সৃষ্টি হয় বুলি মই ভাবোঁ।
হয়
উ মই যিটো অভিজ্ঞতা আৰু মই যিটো বুজিলো আৰু মই যিখিনি দেখিলো মই সেই বিষয়ৰ প্রত সেই বিষয় বিলাকৰ যোগেদিয়ে মানুহৰ ঘৰত আৰু পৰিয়ালত অশান্তি অহাটো মই দেখিয় আছো আৰু আপুনি কি ভাবে আপোনাৰ ধাৰণা আপোনাৰ মন্তব্যটো কি এইটো ইয়াৰ পৰাও মই অলপ শিকিবলৈ ইচ্ছা কৰিছো
আচা সঁচাকে বহুত ভাল লাগিল মই বহুত কথা আপোনাৰ পৰাই যেনিবা জানিব পাৰিলো যে মানে আমাৰ পৰিয়ালত যি অশান্তি কিয় হয় ইয়াৰ ওপৰত আপুনি ধুনীয়াকে মানে কিছুমান কথা কলে মানে মেইন কথাটো আপুনি মেইন পইণ্ট কেইটামান কথা কৈছে হয় কাৰণ কিয়নো আমি এজনে আনজনৰ আমি বুখিপত ক'ব নোৱাৰোঁ আমি আমি সদায় আমি সদায় নিজৰ কোৱাটোহে আমি আমি মানে হয় সত্য বুলি ভাবো তাৰ মানে কাৰণ ইজনে আনজনে সৰু হব নোৱাৰাৰ কাৰণে বা নম্ৰ হ'ব নোৱাৰাৰ কাৰণে আজ আমাৰ পৰিয়ালত যি হাই কাজিয়া হয় এইটোৰ কাৰণেই হয় নহয় জানো
হয় হয় হয় হয় হয়
আপুনি বহুত ভাল কথা কৈছে চ' আপুনি সকলো কথা কোৱাটো মানে সত্য হয় ভাল কথা হয় এটোই হয় সেই কাৰণে মইয়ো সেইটোৱে মানে উপলব্ধি কৰো আৰু না কাৰণ আজি যি মানে পৰিয়ালত যি মানে হাই কিহৰ কাৰণত সৃষ্টি হয় কিহৰ কাৰণত আজি পৰিয়ালত অশান্তি কাৰণ কিয়নো আমাৰ পৰিয়াল আমি যদি ভাল যদি শান্তিৰ পৰিয়াল যদি কৰিব লাগে তেনেহলে আমাৰ যিটো নেকি গা- ৰ্জেন বিলাক থাকে মা দেউতা বিলাক থাকে না সেই গাৰ্জেন মা দেউতাক লাকে মানে প্ৰথমতে তেওঁবিলাকে যেনিবা ভাল হোৱাটো আমি কামনা কৰো কাৰণ কিয়নো মা দেউতাটো ভাল হ'লেহে তেওঁবিলাকৰ যি উঠি অহা ল'ৰা ছোৱালী সেই উঠি অহা ল'ৰা ছোৱালী বিলাকত তেওঁ বিলাকৰ যিটো নেকি ভাল এই ভালটো তেওঁবলাকে ধৰি ৰাখিব বুলি কেনে মই মানে বিশ্বাস কৰো আৰ। কাৰণ কিয়নো আমি দেখিবলৈ পাইছো যেতিয়া মানে কাৰণ সৰু ল'ৰা ছোৱালী বিলাকে তেওঁবিলাকে সৰুৰ পৰা যিটো দেখে তেওঁলোকে সেইটোকে শিকে।
তেঁও আপুনি হয়তো আপুনি ভাল কৰিছে, নহয় বা আপুনি বেয়া কৰিছে, তেওঁবিলাকে ভাল বেয়া একো নাজানে পোনেকে যিটো দেখুৱাইছে সেইবিলাকে সেইটোকে তেওঁবিলাকে সিটোকে তেওঁবিলাকে শি- কি বলে পায় ডাঙৰ পৰা কাৰণ তোমাকে বিলাকে সৰু ল'ৰা ছোৱালী নাই তেওঁবিলাকে সৰু সৰু ল'ৰা ছোৱালী তেওঁবিলাকে নাজানে আৰু সেইকাৰণে নে কি কাৰণ কিছুমানৰ ঘৰত না সৰু সৰু বাচ্ছা থাকে, সেই সৰু সৰু বাচ্ছা বিলাক থাকাত তেওঁবিলাকে ধুনীয়া ৰে মা দেউতা বিলাকে বহি পেলাই নিচা মানে এনেকা পান কৰে নিচাযুক্ত বস্তু খাই আৰু তেওঁবিলাকে মানে এনেকাই হাল্লাৰ সৃষ্টি কৰে, তেনেহলে এই উঠি অহা ল'ৰা- এই বিলাকনো কি শিকিব কাৰণ তেওঁবিলাকে সিটোৱে দেখিছে, তেওঁবিলাকে এনেকুৱা খাই এনেকুৱা খাই কি গোটেইবিলাকে এনেকে হাল্লা কৰে আৰ অ মানে হাল্লা কৰলে এইজনে হাল্লা কৰলে মানে দুইজনও মানে এক সমান সমান লাগে না আৰু এইটোৰ কাৰণে যেনিবা আমাৰ পৰলাজিটো অশান্তি সৃষ্টি বিলাক মানে হয় আৰু কি কাৰণ কিয়নো যেতিয়া মানে আমি নিজকে নম্ৰ কৰিব নোৱাৰিম, কোনোবাই যদি মানে কৈ- ছে। এইজনে যদি কৈছে এজনে মানে চুপ থাকিব লাগিব মনে মনে থাকিব লাগিব, তেতিয়াহে যেনিবা আমাৰ সি এই হাই কাজিয়াটো মানে অ অতি সোনকালে বন্ধ হৈ যাব আৰু তেতিয়াহে মানে আমাৰ হাই কাজিয়াটো মানে ডাঙৰ হৈ নাযাব, যাৰ ফলত কি যেনিবা সি পৰিয়ালত যেনিবা অতি সোনোকালে যেনিবা তেওঁবিলাকৰ আকৌ মিলনটো আহিব। কিন্তু মানে হাই লাগিছে বুলি তৰ্ক কৰিছে যদি সমান সমান য দুইজনেও যদি মানে তেনে কা যদি সমান সমান তৰ্ক কৰি থাকো তেনে হলে আৰু বহুত ডাঙৰ মান অশান্তিৰ সৃষ্টি হয়ে। ইয়াৰে কি চো সেইকাৰে আমাৰ পৰিয়াল বিলাকত না আমি সদায় মানে সদায় সাৱধান হৈ কিনে যদি চলা, আমাক যদি মানে শান্তিৰ পৰিৱেশ লাগে না তেনেহলে আমি সি বেয়া, বেয়া খাম কা কা ক বেয়া কাৰ্য কৰা বিলাকৰ পৰা বা নিচা যুক্ত বস্তু খাই কিনে হাল্লা কৰাৰ পৰা বা ই সকলো বিলাকৰ পৰা যদি আমি আঁতৰত থাকিব পাৰো, তেনেহলে আমাৰ পৰিয়ালত নিশ্চয় শান্তি হব, কাৰণ আমি দেখিবলৈ পাও যিবিলাকৰ ওৰত মানে সেনেকা বেছি নিচাযুক্ত খোৱা অৱস্থা থাকে তেবলিলাকৰ ঘৰতে মানে বেছি এনে হাই কাজিয়া বিলাক হয়। যিবিলাকৰ ঘৰত তেনেকুৱা যেনেকা নিচা যুক্ত বা এনেকুৱা বেলেগ বস্তু নাখায় না তেওঁবিলাকৰ ঘৰত মানে একো হাল্লাই শুনা নাপায় সদায় মানে শান্তি কেনা সদায় মানে ভালদৰে ঠাণ্ডা কোনো আৱাজে শুনা নাপায় নেক- তামানে আমি ক'ব পাৰো আৰু কি
হয় হয় হয়
সেইকাৰণে যেনিবা আজি আমাৰ যদি শান্তিৰ যদি পৰিয়াল যদি হ'ব লাগে না প্ৰথমতে যেনিবা আমাৰ যি গা- আৰ্জেন মুৰব্বীবিলাকে যেনেকা তেওঁবিলাকে যদি ভাল হয় তেনেহলে কিনো আমাৰ ল'ৰা ছোৱালীক যিবিলাকক ভাল হব আৰু আমাৰ পৰিয়ালত ধুনীয়া এটা শান্তিৰ পৰিৱেশটো মানে ধুনীয়াকে অ অহ হ'ব বুলি কেনে মই বিশ্বাস কৰো আৰু কি দেই।
হয় হয় হয় বৰোত হয় হয়।
হয় ত সেইকাৰণে যেনিবা আমাৰ পৰিয়ালটো আমি সদায় নিজৰ পৰিয়াল যদি আমি শান্তি যদি ৰাখিব লাগে সেইকাৰণে আমি সদায় সি সদায় ভাল ৰাস্তাটো মানে চিন্তা কৰা আমাৰ পৰা আমি ল'ৰা ছোৱালী খিনিক কাক কি পঢ়াম কিনা সদায় যেনিবা দিস্কাছ ত ভালকে মানে মিলাাপীতে থাকিব লাগে।
তো যিয়ে নহওঁক আ আপোনাৰ লগত সঁচাকে ভাল লাগিল। আমাৰ যি পৰিয়াৰৰ ওপৰত আমি যি কথা পাতিলোঁ। এই কথাটো সঁচাকে আপোনাৰ পৰা মই বহুত কিছু জানিব পালোঁ। বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। তো আজি আমাৰ সময়টো হৈ আহিল। তেনেহলে আজি আমাৰ পৰিয়ালৰ ওপৰত যি আমি কথা কৈছোঁ, এই বিষয়টো আজি আমি ইয়াত তে আমি অ'- সামৰিম আৰু দেই।
হয় - হয়। হ'ব দে - দে। ধন্যবাদ। বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি।
দে ধন্যবাদ।